হেল্ল'ও
কি কৰিছা?
এনেই বহি আছো আৰু ইপিনে ইপিনে কাম নাই একো আৰু তুমি কোৱা
ময়ো শুই আছো বাৰু মানে শুই আছো মানে ব্ৰাছ চাছ কৰা নাই কৰিমহে
উঠিছা হে এতিয়া মানে
আহ উঠিছোয়ে উঠি কিনে বোলো তোমালেই ফোন এটা কৰো কি কৰিছা আমনি লাগি আছিলে মানে আমনি লাগি আছিলে মানে ঘৰটোত
আমনি লাগেই আৰু আজিকালি ঘৰ বহি কলেজ চলেজ নাই মোৰ ত
এক্জামো শেষ হ'ল চাগে তোমালোকৰ
অ আমাৰতো আগত পৰা ন ষ্টাৰ্ট
হু হু
মইতো আৰু আগষ্টৰ পৰা ন ষ্টাৰ্ট এতিয়াতো আৰু ফ্ৰী আছে গোটেই জুন ফ্ৰী গোটেই জুলাই ফ্ৰী
হয় বাৰু এতিয়া তোমালোকে বহুত আমনি লাগিব ঘৰত থাকি থাকি ক্লাছো চাগে নোযোৱা ন?
নাই।
এ ক্লাছ নহয়ও ইমানটা। হয় নে।
অ অ।
তুমি গাঁৱত থাকা নেকি?
মইতো গাঁৱতেতে থাকো।
গাঁৱত থাকা ন? গাঁৱৰ এৰিয়া বোলে উবোৰেব। ভালুৱে গাঁৱত থাকিয়ে ভাল লাগে কিবা এটা জানা।
গাঁৱতে ভাল আৰু
এই মানে ধৰা চিট চিটিবিলাকত থাকিবলৈ ভাল নহয়, চহৰ বিলাকত চহৰ বিলাকত লেতেৰা বহুত পলিউচন, প্লাষ্টিক, হয় নে নাই?
উম উ উ সেইবিলাকতো থাকিব আৰু
অ সেইয়ে গাঁৱতে ভাল লাগে, গাঁৱত গছ গছনি, খেতি, ধৰা মাটিৰ ঘৰ আকৌ তোমাৰ যেনি তেনি গোবৰ পৰি থাকে। গৰু, ছাগলী, হাঁহ মুৰ্গী চুচ আকৌ পুখুৰী। এইবোৰে ভাল লাগেৰে।
উম, গৰমৰ ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থাকিব।
অ সেইটোৱেই, এতিয়া টাউনত এ চি লৈ থাকিবই লাগিব এতিয়া আমাৰ ইয়াত এ চি নোহোৱা কৈওঁ চলি যায়। গছ গছনি কিত ঠাণ্ডা ঠাণ্ডা বতাহ বিনায় এ চিতে চলি যায় আমাৰ।
আমাৰো তেনেকুৱাই পুৰা ছাইডত গোটেই বাঁহ- বাৰী আছে হামু বতাহ দিয়ে থাকে।
অ সেপিনে বতাহ দিয়ে থাকে, আৰু চাবাচোন গছৰ চাউণ্ড বোৰ ভাল লাগে জানা! আকৌ বাঁহ বাঁহৰ যে চাউণ্ড বোৰ যে দিয়ে বতাহ দিলে সেইবোৰো ভাল লাগে।
অ এইবিলাকটো আৰু টাউনত শুনিব নোৱাৰি। এইবিলাকতো টাউনত শুনিব নোৱাৰি।
টাউনতো শুনিব নোৱাৰি। টাউনত তোমাৰ ধৰা এটা পুখুৰী নাই হয় নে নাই।
তাকেইটো যিকেইটা গছ আছে সেইবিলাকো কাটিব আৰু
সেয়াই, যিবোৰ গছ আছে তে সেইবোৰো কাটি কিনে তাতে শ্বপিং মল বনা বঅঅ বাকী কিব্বা বনাব এই মানে এইবোৰ টাউনত ভাল নালাগে।
তাকো আৰু আজিকালিৰ দিনত আৰু যি কেলা কম্পিটিচন। আজিকালিতো আৰু মান নাই বিজনেছমেনৰ যি কম্পিটিচন মানে এতিয়া গাঁৱ নেৰে আৰু
গাওঁ ফালে বেচ আৰু ক'ব গলে। তোমালোকৰ পিনে নদী আছে। ঝৰ্ণাই
আছে আছে আমাৰ অলপ ইয়াৰ পৰা পাঁচশ ছশ মিটাৰ গলেই এটা হেৰি আছে।
নদী আছে নহ অ আমাৰ পিনে আছে। যা বাৰু নদী একদম ধুনীয়া নদী ঠাণ্ডা ঠাণ্ডা পানী। আৰু তোমাৰ সিফালে গলে তোমাৰ পুখুৰী আছে, আমি পুখুৰীত খেলো বাৰু নদীত নাহাতোৰো পুখুৰীত হাতুৰিৰে ভাল নদীত মানে অলপ ভয় লাগে
অঁ এই ফটো কেইখন ডুবাই ল'গাবা নহলে নদীত
অঁ সেইটোৱে পটককে ডুবাই দিব পাৰে না সেইকাৰণে তোমাৰ নদীলৈ নাযাও এনেই ভৰি চৰি ভিজাও ধৰা লাহেকে অকনমান নামো এনেই সাঁতুৰিব ন যাওঁ আৰু সাঁতুৰিব হলে পুখুৰীত সাঁতোৰো নহলে নাহাতুৰোয়ে আৰু কিছুমান পোৱালি আছে কি অঁ অট পালি পোৱালিবোৰ জানা ডাঙৰ ডাঙৰ গছ থাকে না গছৰ ওপৰৰ পৰা তোমাৰ একদম নদীত জাপ মাৰি দিয়ে মোৰ লগৰবোৰ আছে সেনেকুৱাই কৰে সিহঁতে
দিগদাৰ আছে তোমাৰ দেই একদম হেৰিও আহি থাকে কেতিয়াবা কাৰ ফতাফট ত হেৰি হৈ যাব পাৰে পানীৰ বাহাতো পৰি যাব পাৰে
বনে পাহাৰ
মইতো পাহাৰে বেছি ভাল পাওঁ মোৰতো এক্সপিৰিয়েঞ্চ পাহাৰ ৱাটাৰফল
অঁ পাহাৰ পাহাঁৰে ভাল লাগে পাহাঁৰ ঝৰ্ণা এইবিলাকে ভাল লাগে মোৰ
উম আমিতো ইপিনে ইয়াৰ ইপিনে আছে পাছত যিমান মানে যোৱা আছে চব গৈছো আমাৰ ইপিনে এই আমনি পিনে আছে এটা ৱাটাৰৰ ফল মান বহুত ডাঙৰ কিন্ত দুটা মানে এটা পাহাঁৰ গোটেই পাৰ হৈ ভিতৰত যাব লাগে ত' দুটা ৱাটাৰফল আছে তাত
উম
দুটা ৱাটাৰফলতে গৈছো কি মজা এটাতো অলপ সৰু আছে এটাতো অলপ ডাঙৰ জাপানালেও গৈছো জাপানালো বাপৰে বহুত খোজ কঢ়িব লাগেই এইত আমি ফাৰ্ষ টাইম গৈছিলো আমি ভাবিছিলো ইমান খো কঢ়িব কেনেকুৱা লাগে
উম
পানী চানী একো লৈছো যোৱা নাই এনেই খালি গৈছো ওলাইছো
লাগে লাগে তালৈকে তালৈকে স্কুটি বাইকো নিব নোৱাৰি খোজকাঢ়ি যাব লাগে যাজাবৰী শিবিৰ গৈছ নাই যাযাবৰী শিবিৰ
সেইটো নাই যোৱা
তাতে ট্ৰেকিং কৰিব পাৰি ট্ৰেকিং কৰিব পাৰি কেম্পিং কৰিব পাৰি মানে ধৰা এখন গাঁৱৰ মাজেদিয়ে যাব লাগে গাঁৱৰ মাজেদি যাব লাগে চাহ বাগান এখন পায় চাহ বাগানখন পাৰ হৈ যাব লাগে পাৰ হৈ যোৱাৰ পাছত তোমাৰ সেই জেগাতটো পাবা তাতে তোমাৰ ট্ৰেকিং কৰিব লাগে পাহাৰে সেইয়াত আৰু ৱাটাৰফল আছে একদম ধুনীয়া জেগা তুমি ফুৰিব যাওঁ বুলি ক'লে ভাল আছে আৰু মানে গাঁৱৰ জেগাই গাওৰ এৰিয়া বুলি বোৰে ভাল লাগে জানা চহৰত যে
আৰু এনেকে ভাল লাগে আৰু ৰাতিপুৱাৰ শুবও ভাল হৰ্ণ চৰ্ণ একো নাই আৰাম চে শুই থাকিব পাৰা
অঁ টাউনৰ ইয়াত কিমান হুলস্থুল বা কেনেকে শুই ৱে মানুহবিলাক নাজানো আৰু
এবাৰ শুবা সিটোৱে হৰ্ণ বজাব এবাৰ শুবা সিটো চুপাৰে হৰণ বজাব আকৌ ট্ৰেইন। ষ্টেচনটো হ'লে হয়।
এ ট্ৰেইন ষ্টেচনলৈ ক'বই নালাগে। আৰু ৰাতি এটা দুটা ট্ৰেইন আহিব ট্ৰেইন অহাৰ পিছত একদম। ট্ৰেইনে হৰন মাৰু তেই উঠিছোঁ।
তাকেইতো আৰু ট্ৰেইনটো লাহে হৰণ নামাৰে বাৰু। আহোতে হৰ্ণ মাৰিব। আকৌ ষ্টাৰ্ট কৰোতে হৰ্ণ মাৰিব। যাওঁতে হৰ্ণ মাৰিব।
সেইটোৱে বৰ অশান্তি লাগে। মানে এনেকুৱা জেগাবিলাকত আৰু তাতে না, টাউনৰ জেগাবোৰত বেছি পলিউচন বহুত ধূলি আকৌ প্লাষ্টিক বোৰ জানাই। লেতেৰা লেতেৰি। লেতেৰা জাবৰবোৰ তাতেই পেলাই। পেলাব জেগা নথকাৰ কাৰণে। বহুত গোন্ধাই অ তাৰ জেগাবোৰ।
অ এইটো আৰু ভবাই নাই আৰু প্লাষ্টিক টালাষ্টিক আৰু। লাইফ টো কমন আৰু মানুহে খাব দলিয়াব খাব দলিয়াব।
সেইটোৱে এতিয়া আমাৰ ইয়াত তেনেকা নহয় যেনিবা।
উম সেইটো ইয়াত আৰু।
আমাৰ ইয়াত বহুত চফা গাঁও বিলাক। তাত বহুত চাফা বুজিছা সেইটোৱে এতিয়া। তোমাৰ তুমি ধৰা টাউনত আছা। টাউনত থাকোতে ধৰা তোমাৰ ঘৰৰ ওচৰত এখন ডাঙৰ হোটেল আছে।
উম।
সেই হোটেলটোৰ পৰা যিখিনি লেতেৰা, মানে ধৰা ওলাই ন গোটেই ওচৰতে পেলাই দিয়ে। এতিয়া বহুত বেয়া গোন্ধাই।
অ ত এইবিলাক বহুত লেতেৰা বে বেয়া বিৰাট বেয়া গোন্ধাই এতিয়ালৈকে।
বহুত বেয়া গোন্ধাই আৰু তোমাৰ ড্ৰেইনেজ চিষ্টেমটো সিহঁতৰ ভাল নহয়। সিহঁতে কম দামত কৰিবৰ কাৰণে, ওচৰতে পেলাই দিয়ে নহ'লে মানে ধৰা পুতি থৈ দিয়ে,
উম উম পুতি দিলেতো আৰু এক দুই দিনহে নোগোন্ধাই। এতিয়া এইটো আৰু লেতেৰা হেৰি হৈ যাব তেতিয়া সেইটো গোন্ধাব।
অ সেইটোৱে তোমাৰ কিমান পলিউচন হয়, সেইবিলাকৰ কাৰণে প্লাষ্টিকবোৰ পুতি পুতি থৈ দিয়ে মাটিৰ ভিতৰত। সেইবোৰে কিমান পলিউচন কৰে হয় নাই।
খটমে কৰি দিব আৰু।
এ সেই কাৰণে মানে গাঁওবোৰ। গাঁওবোৰো মানে অলপ অলপ চহৰ নিচিনা হৈ গৈছে গৈ।
উম উম সব আৰু থহ।
হা হা।
চবক আৰু ডেভলপমেণ্ট লাগে। আৰু চব আৰু গাঁৱৰ পৰা আৰু চব নকৰি খুজি খুজি, আৰু সিহঁতে আৰু চব চিফ্ট হৈ আছে ন টাউনত।
উম উম পইচা লে বেছ লাগে চবকে। এতিয়া আমাৰ ঘৰৰ ওচৰৰে তোমাৰ। এ তোমাৰ হৈছে, এটা কিবা এটা ইণ্ডাষ্ট্ৰি খুলি আছে হা ডাঙৰ ইণ্ডাষ্ট্ৰি এটা খুলি আছে। কিহৰ নাজানো কিন্তু তাতে বহুত ধূলি হয় বহুত একদম। গাড়ী বোৰ অহা যোৱা কৰি থাকে। বহুত অশান্তি হয় মানে ধূলিত।
অ আৰু এইবিলাক গাড়ী ডাঙৰ ডাঙৰ গাড়ী দাম্পাৰ এইবিলাক আহিলে আকৌ ৰাস্তা। ত বেয়া কৰিব।
অ ৰাস্তাও বেয়া কৰে। লগতে তোমাৰ দুই তিনি খন মান ৰেষ্টুৰেণ্টো খুলি দিছে। এই চাৰি পাঁচ বছৰত গাওঁ খনৰ মানে হালত বেয়া হৈ গ'ল আমাৰ ক'ব গ'লে।
তেনেকোৱাই আৰু আজি কালি মানে যি কম্পিটিচন হৈছে। আৰু মানুহ গাওঁ বিলাক চব মানে সিহঁতে গাঁওৰ আৰু মাটি বেছি বেছি সিহঁতে আৰু টাউন গৈ আছে আৰু আৰু যোনে মাটি কিনিছে।
এইটো মাটি মানে বেলিও বঢ়াৰ কাৰণে ম মানুহ বিলাকে মাটিও বিক্ৰী কৰিছে সিহঁতে চোৱা নাই যে গাঁওখনৰ অৱস্থা দিব নহ'ব সেইকাৰণে সিহঁতে মাতি সেইখিনিও বিক্ৰী কৰি দিছে বিক্ৰী কৰাৰ পিছত যি হৈছে হৈছে আৰু সেইখন এতিয়া বেলেগলৈ গুচি গৈছে পস্তাইছোঁ আমি
এতিয়া লাহে লাহে আৰু চব তেনেকাই কৰিব আৰু গাঁও আৰু টাউনেই বনাই দিব আৰু নাজানো আৰু
এ গাঁৱত থাকিয়ে ভাল লাগে গাঁৱত থাকিয়ে ভাল লাগে এই গাঁৱত মানে ধৰা বেছি মাটি থাকিলে খেতিও কৰিব পাৰি ন সেই খেতি খিনি ধৰা নিজেও খাব পাৰা বিক্ৰীও কৰিব পাৰা খেতি চেতি দেখিবলৈও ভাল লাগে
উম
তোমাৰ ধৰা ঘৰত ধৰা কিবা কাজিয়া হৈ কিনে তোমাৰ মনতটো বেয়া হ'ল এতিয়া তুমি এই বাহৰ তলত গৈ কিনে বহি থাকিলে ভালে সেইটো চাই চাই ধৰা বহি আছা তেতিয়া মনটো অলপ ফ্ৰেছ লাগে বতাহটো লাগিলে এতিয়া টাউনৰ এৰিয়াততো সেইটো নোপোৱা ন
উ টাউনততো আৰু ওলাই গ'লে আৰু মানে পলিউচনে পলিউচন আৰু
পলিউচনচন বেছিয়ে দুখ লাগিব বোলে গুচি আহিলো মই
এ মানে ডাক্তৰ বেছি আৰু ডান গুৱাহাটী চোৱাহাতী বা তাতো আৰু মানে তুমি চিগৰেট নোখোৱাকে তোমাৰ লাংচ আৰু কিডনী ফেইল হৈ যাব
সেইটোৱে গুৱাটীতটো নাযাওৱেই ক'ব গ'লে কাৰণ একদম বেয়া জাগা ক'ব গ'লে লেতেৰা
বাপৰে আমি আমি এই কি কয় এই মন্দিৰ যোৱা টাইমত গৈছিলো ন তেতিয়া মানে ওপৰ ওপৰতো ঠিকে আছে যোনে আৰু বিল্ডিং বিল্ডিঙত বহে তলৰ বিলাকে শ্লাম এৰিয়াছ বিলাকহে হেৰি কৰে বাহ গলি গলিবলাক চাবা য'ত ত'ত লেতেৰা চি মুতি থৈ দিয়ে
অ বহুত লেতেৰা বহুত লেতেৰা গলিবলাক যে বহুত লেতেৰা বহুত খেচেৰা মানুহবোৰ ৰে
বিল্ডিং বিলাক বি বিল্ডিং বিলাকতে ভাল বহি ভালকে বহি থাকে
সেইটোৱে চাফা কৰি ৰাখিব নোৱাৰে ইমান ধুনীয়া জেগাতো চাফা কৰি ৰাখিব লাগে না সেতে সেঁতে কয় স্মাৰ্ট চিটি স্মাৰ্ট চিটি হৈ কিনে ইমান লেতেৰা কৰে নেকি কোৱা? নিজৰ এৰিয়া বুলি বোৰে ভাল লাগে ক'ব গ'লে নিজৰ গাঁওৰ এৰিয়া বোৰ গাঁৱৰ ওচৰত যদি পাহাৰ চাহাৰ আছে তেতিয়াতো আৰু ভাল পাহাৰ চাৰ তুমি ফুৰিব যাব পাৰা আকৌ নদী থাকিলে নদীত তুমি গৈ কিনে বহি থাকিব পাৰা গাঁও এৰিয়াই বেষ্ট আমি যোৱাবাৰ গাঁও এখনত ফুৰিব গৈছিলো একদম কি ধুনীয়া মেকাপ পাহাৰ আছে ৱাটাৰফল আছে ঝাৰণা একদম ধুনীয়া ধুনীয়া জংঘল আছে জংঘলৰ মাজত একদম কি ডাঙৰ ডাঙৰ হাতী জানা হাতী পহু চব আছে শুনিছা চাগে নামেৰি শুনিছা
নামেৰি অ
সেই নামেৰি চাইডে গৈছিলো গাওঁ এখনত কি ধুনীয়া কৈছো নহয় একদম হাতী গোটেই জংঘলৰ মাজত একদম পহু চহু ঘূৰি ফুৰে ভাল লাগে তাত গৈ
নামেৰিত বাঘও আছে নেকি নামেৰিত আছে নেকি
অ থাকিবও পাৰে আছে চাগে থাকিব পাৰে ন থাকিবই কাৰণ জংঘলখন বহুত ডাঙৰ ন আৰু গাঁৱৰ এৰিয়াত মানে কিছুমানে দেখাও পাইছে
উম
তাতে থাকিবলৈ অলপ ভয়ো বাৰু তাতে নেটৱৰ্ক নাপায় জানা একদমেই নেটৱৰ্ক নাপায়
ভিতৰত হ'ব আৰু ইমান ভিতৰত নো ক'ত নো নেট পাব আৰু
সেইটোৱে নামেৰিৰ তোমাৰ নদী কেইটাও ভাল লাগে নদী কেইখন মানে বহুত ডাঙৰ কি ধুনীয়া চাফা পানী একদম
উম
হ'ব দিয়া তোমাক দেৰিকে কৰি আছো ন মই কল
উম হ'ব
হ'ব দিয়া মই তোমাৰ কিবা এটা খাই লওঁ গে ৰ'বা ভোক লাগিছে মানে
হ'ব দিয়া খাই লোৱা
অ'কে বাই বাই
বাই বাই